হেল্ল',
অ',
অ, বেমাৰ নেকিৰে তোমাৰ?
নাই এনে অলপ চৰ্দি অলপ হৈ আছে।
অ, কাহি আছা সেইকাৰনে সুধিলোঁ।
বাকী কোৱা কি কৰি আছা?
মই ভাবিলো তোমালোকৰ কথা পাতো আমাৰ মানে। ইমান দিনটো কথা পতাই হোৱা নাছিলে উম। তুমিতো আজিকালি কল কৰাই বন্ধ কৰি আছিলা আগৰ দৰে।
নকবা অ' মানে অৱস্থা অৱস্থা বেয়া মোৰ মানে মাথাটো বহুত বেয়া হৈছে।
কি হৈছিলে?
মা এই গা চা বেয়া বেমাৰ হৈছিল।
অ' আচ্ছা -আচ্ছা এতিয়া ভাল পাইছা ন'
অ' সেইটোৱে অ' কোৱা শুনি আছো।
আনটি আংকল হত কেনেকুৱা আছে ঘৰত?
অ' আচ্ছা সেইটোয়ে কি বা হয়।
তুমি মোৰ ভইচটো শুনি আছা নে?
এই চেকেণ্ড হা একচেকেণ্ড হা খিৰিকিটো বন্ধ কৰিতো মানে মহ আহি আছে।
আচ্ছা- আচ্ছা
অ' এতিয়া কোৱা
হা মই কৈ আছিলো আন্টি অংকল হত কেনেকুৱা আছে।
অ' ঠিকে আছে তোমাক।
ভালে আছে মই ভাবিছিলো ৰবা তোমালোকৰ ঘৰলৈ যাম বুলি এদিন।
উম আহিবা আহিবা।
উম।
আহিবা বহুত দিন হ'ল তোমাক। মানে কলেজটোৰ শেষ কলেজৰ মানে একজামটো শেষ হল ন তোমাক লগে পোৱা নাই তাৰপিছত আৰু।
তাকে মানে বৰষুণ এই লোৱা লোৱা নাই তেনেকে আৰু। তুমিও খবৰ পাতি লোৱা বন্ধ কৰি দিছা গম পালোঁ যে,
কি কৈ থাকা কি কথা কৈ থাকা সদায় সদায় চোন।
কি মানে তুমি কল নকৰা যে কি কম মই নিজে কল কৰো তোমাক বাৰ বাৰ।
আৰে মই কছো এই চোন, মানে বেমাৰৰ কাৰণে হস্পিটেল হস্পিটেলত আছিলো মাত।
হা বুজিছো ন' মই আগতে গম পোৱা নাছিলো ইয়াৰ আৰু ভাত খালা?
অ' অ' খাইছো তুমি?
ময়ো খালো ৰ'বা অলপ আগতে।
অ' কি বনাইছ তই?
এনেই মানে মাহতে চিকেন বনাইছিলে সেইবোৰে খালো।
অ' অ' আজিকালি হোষ্টেলত নাথাক নেকি
নাই নাই। মানে সেই কৰিলো ৰবা এতিয়াটো বন্ধ আছে এমাহতো থাকিব ন,
উম সেইটোৱেই। থিকে মানে ভালে তেতিয়াহ'লে।
অ' আৰু কি মানে কেনেকুৱা চলি আছে লাইফ তোমাৰ?
লাইফটো ইমান ভাল নহয় আৰু দে। ঠিকেই মাজৰ আৰু বেয়াও নহয় ভালো নহয় এনেকুৱা আৰু।
আচ্ছা -আচ্ছা
বাকী আৰু কিবা?
নাই মানে মই আমাৰ আগৰ কথা ভাবি পেলাই। কল কৰিলো মানে আগতে মানে ভাল ফ্ৰেড আছিলো কিবা এটা হোৱাতে কাজিয়া লাগিলোঁ। সৰু ল'ৰা ছোৱালী দৰে আকৌ ফ্ৰেণ্ডশ্বিপ হৈ গ'ল তাকে ভাবি আছিলো মই,
হি- হি- হি এইটো অলপ মানে বাদদে এইটো আৰু কি কম আৰু মই।
তেতিয়া মানে একদম সৰু আছিলো ইমান মানে ডাঙৰ কথাও নাছিলে। তাকৌ ইমান দিন নামাতেকে থাকিলো আমি স্কুলো চেঞ্জ হৈ গল। আকৌ কলেজ লগ পোৱা বুলিহে মাতা মাতি হ'ল আকৌ।
উম সেইটোয়ে। বাকী আৰু কিবা কিবি নতুন কথা কিবা ভাবিছা এই আগৰ সেই। কি হৈছিল হা সেইটোৱে নকবি আৰু আগৰ কথাবোৰ।
উম।
আগতে সৰু থাকোতে কি লগৰ আছিলো তাৰপিছত, কিয় বা আমাৰ এটা কাজিয়া লাগি গৈছিল নহয় এটা। আমি সৰু থাকাত যেতিয়া একে স্কুলত আছিলো একে কয় ডাইৰেক্ট। একে স্কুলত আছো সৰু পৰা তাৰপিছত। এই কিবা ক্লাছ নাইন নে টেন আমাৰ বহুত ডাঙৰ কাজিয়া হৈ গৈছিল তাৰ আৰু মোৰ মাজত।
মানে ৰিজন টো ইমান ডাঙৰো নাছিল ন' মোৰ মানে সেইদিনা মানে বেছি মিছ আণ্ডাৰষ্টেণ্ডিং হৈ গ'ল আমাৰ চবৰে দুইটাৰে।
সেইটোয়ে মানে ইগটোও আহি গৈছিল আগত এইটো কাৰণে আমাৰ খং উঠি গৈছিল।
হা তুমিও নাহিলা মই যোৱা নাছিলোঁ তো তেনেক কথা তো বাহি গ'ল।
উম তাৰপিছত সেইটোয়ে তাৰপিছত আৰু ডাঙৰ কাজিয়া হৈ কলেজ। আমাৰ স্কুলো শেষ হৈ গ'ল, স্কুল শেষ পাছত তাতো লগ নাপালো তাৰপিছত মাতা মাতি শেষ হৈ গৈছিল।
কলেজততো নামাতিলা হৈছাগে তুমি মই নামাতিলে।
ঘৰতে‌ আছিলা তুমিও?
সেইতো টো‌‌ অলপ বেলেগ মানে। এ খং উঠি আছে মোৰ ক কোনোবাই কিবা কৈছিল আৰু তোমাৰ কথা সেইটো কাৰণে বাদ দিয়া আৰু। জি হৈছিল, হৈছিল আৰু বাদ দিয়া। এতিয়া তৌ আমি আকৌ তাৰপিছত ডিগ্ৰী ডিগ্ৰী দেখি আকৌ ফাৰ্ষ্ট চেমত আকৌ মাতামাতি হৈ গ'ল ত আমাৰ মাজত।
সেইটোৱে হয় মানে ভাল ফ্ৰেণ্ডশ্বিপ আছিল বুলি হে কি হ'ল। মই মাতিছো বুলি মানে হ'ল, নহ'লে তুমিতো মানে ভাবিয়ে লৈছিলা চাগে আৰু নাই,
সেইটোও হয় কথাটো ঠিকেই কৈছা তুমি। পিছে আৰু কিবা কিবি ভাবি আছা নে? সেয়া আগতে মানে মনত আছেনে স্কুলত যে আমি কি কাজিয়া কৰিছিলোঁ।
উম তাকো হ'লে আগতে কাজিয়া কৰি এলিষ্ট আমি মাতিছিলো ন' আকৌ ফ্ৰেণ্ডশিপ হৈ গৈছিলে।
কি কৈছা?
কৈছা যে আকৌ তুমি। কাজিয়া লাগিলেও মানে আমি নেক্স ডে আকৌ মতা-মাতি হৈছো, কোনো চৰী কোৱা নাই হেৰি কোৱা নাই। ত গম পাও আৰু মানে, এনেই কাজিয়া লাগিছো দুটাৰে ভুল আছিলে।
উম'
চবেই কৈছিলে আমাৰ ফ্ৰেণ্ডশ্বিপটো বহুত ভাল আছিলে বুলি।
সেইটোৱে মানে আৰু কি কৰিবা আৰু ভালে আছিল ফ্ৰেণ্ডশ্বিপটো, কিন্তু মাজতে সেইয়াই মানে কিবা এটা কাজিয়া লাগি কিনে আমি দুটাই মানে বহুত মাতা মাতি নকলো দুবছৰ তাৰ পিছত আহি হাই ছেকেণ্ডৰীতো হাই ছেকেণ্ডৰীও একে কলেজ, কিন্তু দুজনে মাতা মাতি নাই। পাছত জাই ডিগ্ৰীতহে মাথা মাতি হ'ল।
মই ভাবিছিলো মানে এবাৰ কণ্টেক কৰিম বুলি তোমাৰ লগত, কিন্তু নাম্বাৰ চম্বাৰ খঙতে দিলিত কৰি দিলো ন, বিচাৰিও নাপালো তেনেকে একো নাই যিহেতু আকৌ লগে পালো আমি।
মনত পৰে নে নপৰে তোমাৰ এই আগৰ পুৰণি কথাবোৰ।
পৰে পৰে। সেইটোৱে তো মনত কৰি পেলাই মই তোমাক আজি কল কৰিলো, মনত পৰি আছিলে কাৰণে। আও যে ইমান আমি একেলগে খেলিছিলো, সি কৰিছো, ফুৰিব গৈছো।
উম, সেইটোয়ে। এ ময় যি আগৰ সেইবোৰ কথা আৰু কি ক'বা ইমান আমি ফুৰ্তি কৰিছিলো ইমান ফুৰিব গৈছিলো।
তাকে আৰু সৰু থাকোতে মানে আমাৰ একো এনেকুৱা টেনচনো নাছিলে ন'। ফুৰাত চিল মোদত আছিলো যি মন গৈছে সেইটোৱে কৰিছো, ফুৰিব গৈছো একো কোৱা নাই ঘৰৰ পৰা।
উম, সেইটোয়ে। বাদ দে আৰু এতিয়া যি হৈছে হ'ব লগা হৈছ হ'বই আৰু। কাইজিয়াটো হ'লে হ'ল তথাপি এতিয়া আমাৰ ফ্ৰণ্ডশ্বিপবিলাকো বহুত ভাল হৈ গ'ল না আগত দৰে আকৌ হৈ গ'ল। আগৰ দৰে নাই আগতকৈ আমি এতিয়া ভাল হৈ গৈছো এতিয়াটো। আগতেটো আমাৰ তোমাৰ আৰু মোৰহে মাজত অকল ভাল বন্ধুত্ব আছিল। এতিয়া আমাৰ ঘৰ আমিটো তুমিও আমাৰ ঘৰত কেতিয়াবা আহা ময়ো তোমাৰ ঘৰত যাওঁ কেতিয়াবা।
অহ',
তোমাৰ ঘৰতো মোক চিনি পায় মোক মোৰ ঘৰতো তোমাক চিনি পাই বহুত ভাল কৰি এতিয়া।
মোক সুধিছিলে আমি যেতিয়া মানে এবাৰ মানে সৰুতেটো কাজিয়া লাগিল ন, মোক সুধিছে মাহঁতে আজিকালি কথা নাপাতা নেকি তাৰ লগত। মই ক'লো নাই সিয়ে নামাতে আৰু। কি ক'ম আৰু কাজিয়া লাগি তেনেকে হেৰি
এতিয়াচোন ঠিক হৈছেচোন?
হা। সেইটো মানে মাহঁতেওঁ গম নাপায় আৰু এতিয়া মই আকৌ কণ্টেক্টত আহিছো বুলি আহিবাচোন এদিন- এদিন আহিলেহে গম পাব আৰু। হ, তো ছক হৈ যাব অ, সেইটোয়ে।
আচ্ছা, যাম দিয়া ভাবিছোঁ যোৱাতো যাম এবাৰ চাই লও।
আহিবা -আহিবা এতিয়াতো আমাৰ কলেজো বন্ধ আছে কেতিয়াবা মানে আহিবও পাৰা নহলে ফুৰিবও যাব পাৰিম।
উম, সেইটোৱে। দেখা যাও চাইতো আমি কি কৰো নকৰো ফুৰিবতো যামেই আৰু অ, এনেকুৱা আৰু।
তাকে ৱেডাৰটো আক বেয়া ন?
ৱেডাৰটো ইমান ভাল নহয়, মানে মই ভাবিলোঁ ৱেডাৰটো অলপ ভাল হৈ ল'ক। তাৰপিছত ফুৰিব যাই আছো আমি অলপ বৰষু বৰষুণ -চৰষুন এইকেইদিন দি আছে ন'ত' অলপ ৰখি যা। ৰখিহে তাৰ পিছত আমি অলপ ফুৰি আহো তেতিয়াহ'লে অলপ ভাল লাগিব।
অ', অ',
কি কোৱা?
অ, হ'ব যাম দিয়া এইবাৰ আৰু আগৰ সৰুকালৰ নিচিনা কাজিয়া নালাগিলে হ'ল।
নাই -নাই এইবাৰ সেইটো কাৰনে মই ভাবিলো বেলেগ কাকো আহিব নিদু অকল তুমি আৰু ময়ে যাম। মোৰ স্কুটি এটা আছে স্কুটিত যাই পুৰা ফুৰি চুৰি পুৰা ৰাতি ৰাতিপুৱাই যাম ৰাতিপুৱাৰ পৰা গধূলিলৈকে ফুৰিম। তাৰপিছত গধূ ৰাতি কাষত সেই মানে ছয়টা সাতটা মানত আহি যাম যাতে তোমাকো ঘৰত গালি নিদিয়ে।
হা তেনেকে গ'লে আৰু তোমাৰ লগত গ'লে একো নকয় তেনেকে যিহেতু সৰু কালৰ ফেন হয় ন? মাহঁতে তোমাক মানে সেই কৰে মৰম কৰে। তেনেকে একো নক'ব মানে জাষ্ট আহি গ'লে হ'ল সাতটা, আঠটা মান বজাত।
সেইটোয়ে মানে বেছি দেৰি নকৰো অলপ
হা।
আঠটাৰ আগত আহিব চেষ্টা কৰিম।
অ',
মানে এতিয়া গ'লেতো আৰু কবই নালাগে বানপানীত ফাঁচি যাম আমি।
তাকে আধা ৰাস্তাতে কতবা ফছি থাকিম। লেতেৰা পান
সেইটোৱে গ'লো হৈ এই ঠাইটো লৈ গলোঁ হৈ এইটো সময়ত যাই লাভ নাই অলপ এসপ্তাহ মান ৰখিলো মানে মই শুনা পাইছোঁ কিবা মানে সাগৰৰ পৰা কিবা বতাহত ধুমুহা আহি আছে বোলে নিউজত মই চাইছোঁ। অ, সেইটো অলপ ৰখি লোৱা ভাল।
অ', অ', হ'ব দিয়া তে আমি অ, এইটো মান্থৰ লাষ্টৰ ফালে যাওঁ তেতিয়ালৈকে টো ঠিকে হৈ যাব চাগে য়েদাৰও।
অ', অ', সেইটোয় হয়। যি কৈছা তুমি ঠিকে কৈ আছা কথাবোৰ।
আইয় কিবা খালা কি নাই?
অ', অ', নাই। তে নহয় অলপ পিছত যাম অলপ বাহিৰ যাম চাগে কিবা খাব কাৰণে যাম চাগে ভাবিয়ে আছোঁ।
বৰষুণ দি আছে ক'ত যোৱা এতিয়া বাহিৰত?
এতিয়া নহয় অলপ বৰষুণ আমাৰ ওচৰতে অলপ চাওমিন, ম'মৰ দোকান আছে নহয় তো অলপ খাম ভাবি আছো এতিয়া।
উম, আচ্ছা -আচ্ছা ঠিকে আছে। মইও ওলাই যাম বুলি ভাবিছো কিন্তু নোৱাৰো ইমান বৰষু হৈছে ৰাস্তাটো পানী হৈছে ৰে আমাৰ ফালে।
কি কোৱা একদম বানপানী হৈ গৈছে নেকি?
অ, মানে বানপানীৰ পানী আছে গছকিবৰ ইচ্ছাই নাই লেতেৰা পানীবোৰ বাহিৰত গ'লেতো গছকিবই লাগিব।
কি ক? মানে পানী গ বৰষুণো দি আছে গৰমো লাগি আছে মই ফেন নিদিলে থাকিব নোৱাৰি ৰে।
তাকে আকৌ মানুহৰ বেমাৰো হৈ আছে। আমাৰো ঘৰতে মাজতে চবৰে বেমাৰ হৈ আছিলে জ্বৰ, চৰ্দি।
উম, একদম ঠিকে কৈছ কথাটো। দে কেইতিয়াবা আমি যিদিনা লগ কৰিম তাতে ভালকে আৰু কথা পাতিম দে হ'ব?
অ, হয় ঠিক আছে হ'ব দিয়া ঠিক আছে অ।